উ।
হেল্ল', আহ।
কাৰেণ্টটো গুচি গ'ল গম পাইছে নে কেনেকুৱা গৰম লাগিছে।
অঔ হয় নি।
একে থাকিব ন', অৱস্থা কি কৰিছা কোৱা ভাত চাত খালা।
এই ভাত খালো খালো খাই মেলি আজৰি হ'লো তাৰ পিছত পাচন পাতি ধুই মেলি আহি পেলাই তাকে ইয়াতে অলপ বহিছোহি।
অ', কিহে খালা ভাত?
ভাত এই হেৰি কিনো খাব আৰু সদায় একে সোপাকে খাই থকা যায় চয়াবিন আলু ভাজি।
তাতে ডিম এটা দি দিছো আৰু দিম দিছো তাৰ পিছত ভাজি নহয় মানে থুপথুপিকে বনাইছো।
বুজিছো বুজিছো অ', উম ৰৰুবাচোন চয়া'বিনত দিম দিয়া ন'।
অ', মানে চয়াবিনত দিম দিয়া নাই মই মানে চয়াবিন আলু এনেকে ভাজি লৈ পেলাই তাৰ পিছত ডিমটো ফ্ৰাই কৰি লৈছো মানে।
অ', সেইটোও কৈছা অ', মই ভাবিছো তুমি তেনেকে ক'লা যে চয়াবিনতে মই
নাই নাই নাই ডিম চিম দিয়া নাই মানে তেনেকে। ডিমটো সিজাই লৈ পেলাই ফ্ৰাই কৰি ল'লে ৰঙা কৰি ললে ভাল লাগে আৰু।
অ', অ', নাই ভাল লাগে তেনেকে ভাল লাগে।
আমাৰ আগৰ ছোৱালীক মানে চয়াবিনটো কি হয় একদম গলি যাবলৈ দিগদাৰ নহয়। তাই মানে মুখত লাগিলে টান পায় বস্তুবোৰ, সেইটো কাৰণে মই কি কৰো তিয়াই লৈ পেলাই ফ্ৰাইবেনখিনি ধুনীয়াকে ধুই তাৰপিছত একদম মিক্সিত মাৰি দিওঁ। বুঢ়া কৰি দি তাই অ তাই মানে ডিমৰ আঞ্জা বনাই দিওঁ যে সেই আলু খিনিৰ লগতে মানে ডিম ডিমৰ আঞ্জা এনেকে যেতিয়া বনায় ডিমৰ আঞ্জা বুলি নহয় ডিমৰ আঞ্জা নহয় আলুৱে চয়াবিনে যেতিয়া বনাই দিওঁ আৰু সেইটো কৈছো আৰু তাৰপিছত আৰু এতিয়া তাতে আৰু এই চয়াবিনৰ গুৰিখিনি দি দিওঁ মানে।
উহ
তেনেকে কৰি লৈ পেলাই।
উম উম বুদ্ধি আছে।
অ মানে চয়াবিনটো মুখত লাগি যায় যে চয়াবিন টো খোৱাাতটো ভাল ন। সেইটো কাৰণে বা মাজে সময় কঁঠাল গুটি এতিয়া কঁঠাল গুটি দিছিলে কঠাল গুটি খুৱাইছোঁ আৰু এই মানে তাই খোৱাৰ ভিতৰত যি দিলেও খাব এতিয়া ইমানতো বুজি নাপায় ন জুতি।
উম
তেনেকে মই মানে খুৱাও মানে ভাবিছ
চব বস্তু দিয়াতো ভাল আছিলে চব দিব লাগে এতিয়া।
ন মই চব দিও আজিকালি আমাৰ ন এইবিলাক অ অসমীয়া মানে ধৰক শাক শৱজি যিবোৰ কিমান ঔষধি গুণ আছে হয় নাই?
উ নকবা এইবিলাকত
অহ তাৰপিছত আৰু সেইটো কাৰণে সেইটো সেইটোৱে। তাৰ পিছত মই এতিয়া মানে এই নৰসিংহ কেইডাল মান আনি পেলাই তেনেকে বনাই পেলাই দিওঁ বা এতিয়া ভেদাইলতা পাবলৈ নামাই এইখিনিতে জেগাত নাই বেলেগত আছে বাৰু তথাপিও বেলেগৰ পৰা আনি হ'লেও দিওঁ। দিও মানে অকন- অকন খুৱাও সিহঁতক ভেদাইলতা
খুৱাব লাগে-খুৱাব লাগে।
তেনেকে কেতিয়াবা মচন্দৰি দি ভাত খুৱাওঁ।
উম,
মচন্দৰী মানে আলু পিটিকা অকণ কৰি লওঁ মচন্দৰী অকণ পানী অকণমান দি পেলাই এনেই নিমখ অকণ দি বনাই দিওঁ সচায়।
অ, বহুতে মানে মচন্দৰি টো গোন্ধটো ভাল নাপ
ভাল নাপায় অ, মানে মই এইটো কাৰণে খুৱাইছো মানে যে খাওক মানে এতিয়াৰ পৰা খালেহে গোন্ধ চো চোন্ধ নাপাব। মাজত ধুই একো নোখোৱা হৈ যাব নহ'লে। কালি মই নিজে দিয়াৰ ভিতৰত মানে এই বিলাহীটো নিদো গেছ চেছ কৰিব পাৰে যে এইবোৰ বস্তু বিলাহী আৰু মাংস মাংস দিয়া নাই মানে এতিয়ালৈকে কাৰণ কেলে মাংস যেনে হলেও মছলা অকণ দিব লাগিব। আৰু মই ইমান উম, ডাঙৰ হোৱাই নাই যেতিয়া এতিয়ালৈকে মই ভাবা নাই যে তাইক মছলা দিবলগীয়া হৈছে বুলি।
অৱশ্যে সেইটোও হয় বা।
উম, মাছৰ টেঙা খোৱাটো ডাঙৰ কথা নাই টেঙাটো সেই খাওঁ বনাই পেলাই।
উম, খোৱাব লাগে টেঙা জুলচুল নেমু বিশেষকে।
অ, আপুনিও আগতে তেনেকে খুৱাইছিলে নে কেনেকে খুৱাইছিলে?
উম, উম আমাৰ ইয়াত, আমাৰ মানে কি হৈছে ইয়াত-ইয়াতহে আহিছে আমাৰ, ইহঁতৰ হেৰি হয়, বহুত অসুবিধা খোৱাৰ ক্ষেত্ৰত, যি মানে নেখায় বুলি ক'লেও ভুল নহয়। খুব যুঁজিব লাগে, তাৰপিছত খাব পৰা হোৱাৰ পৰা চব দিওঁ যেনিবা কিন্তু মই প্ৰথম অৱস্থাত মানে এই ভাত মুখত দিয়াৰ পাছতো মানে সৰু প্ৰেছাৰ এটাতে মগুৰ দাইল, গাজৰ, চাজৰ চব সেনেকে দি পেলাই দুটামান চাউল দিওঁ, দি চাৰি, পাঁচটা হুইচেল মাৰি ঘি অকণ দি তেনেকে মানে যতনটো কৰি লওঁ খুৱাবলৈ।
অ'।
এ, মানে হেৰিহৈ থাকোঁতে আৰু দুবছৰ মানলৈ আৰু দু অ', তাৰপি এই বহুত যুজি, মেলি খুৱাব লাগে, তাৰপিছৰ পৰা আৰু আমি যি খাওঁ ডাঙৰৰ ভাত তাকে কটিয়াই, কটিয়াই তেনেকে দিওঁ।
অ'।
চব বস্তু দিওঁ আৰু তেতিয়া, জ্বলাটো বাহিৰে।
যোৱাতো বাহিৰে অ'। নাই, নাই ল'চালীক পৰা খুওঁৱা অভ্যাসটো কৰিব লাগিব নহ'লে বহুত বেয়া পিছত একদম এইবিলাক বস্তু পাই একেবাৰে নাইকিয়া হৈ গ'লে ডাঙৰ কথা হ'ব। শাক পাচলি এনেকে, কাৰণ এইখিনি বে বেমাৰ আজাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা এই শাক আমাৰ অসমীয়া খা-খাদ্য শাক পাচলিতহে আছে। য়া, সেউজীয়া শাক পাচলি কিনিম। কাৰণ বাকী বিলাকতো তেনেকুৱা সেয়া নহ'য়ে ন? তেনেকুৱা ধৰণৰ আপুনি বিশ্বাস কৰক, এ-সেয়াই কিনা বস্তুবোৰ কম
বা, সাৰ দিয়েটো আৰু ঘৰৰ এইবিলাক বস্তু কিমান
অ', আপোনাক জানেনে? মই এবাৰ কথা এটা ক' আমাৰ মায়ে এবাৰ খেতি কৰিছিলে দেই, মায়ে, ময়ে মানে। আমাৰ আৰু জেঠাইহঁতৰ ঘৰৰ পৰা জিকা গুটি দিছিলে, জিকাকিটা বৰ দীঘলো নহয়, চুট ও, নহয় দেই, অকণ থুপুকা নিচিনা একদম ইমান লাগে, জিকাজোপা মানে অকমান দেৰিকে হয়। দেই খালি ইমান লাগে আপুনি বিশ্বাস কৰক, মই এখন হেন্দালি দি দিছে হেন্দালিখনত মানে কমেও একদম ছটা, সাতটা ওলমিয়ে থাকে দচটা, পোন্ধৰ অকমানি হেন্দালি, ইমান লাগে মানে আচৰিত লাগে কিন্তু সেইজোপা লাগোতে, লাগোতে সেইকেইটা গুটিয়েই তাৰ পিছত গৈ পেলাই জাত মৰিলেগৈগৈ
অ' অ', এই সেইটো সচৰ ৰ'বা, তুমি যিটো কৈছা অলপ যে, মানে ডাঙৰো নহয় সৰু নহয়। সেইটো এটা থোপা জিকা বুলিও আছে আমি থোপা জিকা বুলি কওঁ। সেইটোৱে নেকি?
থোপা জিকা বুলি আমি কওঁ। কিন্তু সেইটোতকে ডাঙৰ মানে মানে আমি যোনটো দ দোকানৰ পৰা যে ডাঙৰ মস্ত মস্ত জিকা কিনি আনো যে সেই সিমান দীঘল নহয় মানে, তাকেতো সিমান দীঘল দীঘল নহয় হয়, মানে আমাৰ লোকেল জিকাটো কেতিয়াবা কো না মোৰ না অকমান তেনেকুৱা থাকে নাই। তেনেকুৱাও নহয় মানে এইটো জিকাটো মানে গপচ, কিন্তু চুটি থোপা জিকাটো নহয়, কিন্তু আৰু থোপা জিকা যে সুকিয়াই বেয়া বেলেগ দেই খোৱাটো সঁচাকে আপুনি কওঁতে মোৰ মনত পৰি গৈছে। সেইটো সাংঘাতিক ধুনীয়া জুতি
আমাৰ ঘৰতে আছিলে আগতে
অ' এই এইফালে কিবা বেলেগ কয় দেই ফুট ফুটি নে কিবা তেনেকুৱা ধৰণৰ কিবা এটা কয় চট ফুটি, চট ফটি।
চট ফটি ন খুব লাগে।
চট ফটিলো খুব লাগে অ এটা জেগাতে তিনটা চাৰিটা মান লাগে
ন পঢ়ালো
আমাৰ আইতা থাকোতে এয়া গুটি থাকেই একদম দিয়ে আৰু টোপাজিকাই একে লোমা লোমাই লাগে
আগৰ মানুহে এইবিলাক
আমাৰ মানে কি হয় অহ তাকেই আমাৰ আইতা থাকোতে আগতে ঘৰতে বহি থাকে চৌকাৰ ওচৰত জিকা এটা ছিঙি আনছো না থুকাজোকা এটা আনি পেলাই জুইতে ভৰাই দিয় অ এ একদম ঠিকে কৈছে পুৰি পেলাই আৰু স্কুল যোৱা সময়ত ভাতৰ লগত
কুমলীয়া জেগাতো পুৰিলে যে কিমান মিঠা হয় ন
বহুত ধুনীয়া বহুত সোৱাদ বহুত সোৱাদ আজিকালি ক'ত পাব আৰু তেনেকুৱা খাবলৈ আও
হম আপালোকে নাইকিয়া হল হ
উম মানে যে কয় সেই ৰামো নাই অযোধ্যাও নাই
গ'ল আৰু সেইবিলাগ দিন ভাল ফ্ৰেজ বস্তু এটা খাবলৈ নোপোৱা হলো ভাল মাছ আগৰ মাছৰ চাদ এতিয়া নাই ধুনীয়া ফিচা এইবোৰ এইবোৰ ফিচাৰীত মাছ পালন কৰে ধুনীয়া ইউৰিয়ালৈকে দিয়ে বোলে মাছ ডাঙৰ হ বোলে গতিকে কি খাবা ভাল খাই যে
আৰু এই মিঠা নাই মাছৰ সেই মিঠাটো হয় নে?
উম মিঠা নাই মিছা নাই মিঠা নাই সাগৰ মাছৰ যি চাত সেইবিলাক নাই
উম বৰ বেয়া খাবলে
মানে উম আমি চব অসাদ্যই খাই আছো অসাদ্যয়ই আৰু সচাকে কব লাগিব বজাৰলৈ গৈ বস্তু কিনিবলৈ মন নাযায়
এই কিবা আজিকালি এনেকুৱা হৈছে আগতে বস্তু বোৰ দেখিলে ভাল লাগে মনতো নহয়নে তোমালোকৰ হয়নেহয় ন এতিয়া মানে উ লাগে ইচ্ছা বস্তুবোৰ চকুৰ আগত যেতিয়া পৰে উফ একেবাৰে যেন মানে এই ধান ধাৰণাটো মানে মনত সোমাই গল গ উষ এই বৰ বিষে আৰু ন এনেকে মানে এই ধাৰণাটোক
তাকে এই আপুনি চাবচোন মই বজাৰলৈ গলে কি একদম যোনজন মানুহে একেবাৰে কম কেইটাই মান লৈ আছে তেটো আমি
উম সেইটো চবেই কৰেয় জানাানে বেঙেনা ক্ষেত্ৰতে হওক বা। বেলেগ বস্তু ক্ষেত্ৰতে হওক তেতে মেতেয়াাকৈ কওকচোন আম গাঁৱৰ অ 'কোনোবা এজন আলহীয়া মানুহে লৈ আছে সেই তেনেকুৱা কেইটা কিনো বুলি কয় বহুতে আজিকালি
অ সেইকেইটা আপুনি দাম দি কিনিলেও লোকচান নাই
লোকচান নাই লুোকচান নাই
কাৰনে এইকেইটা ঘৰতে হোৱা উপায় নাইকিয়া হৈ পেলাই বেছি গলে আহিছে
হয় একৌ কেলে নহয়
সেনেকুৱা ধৰণৰ বাকী বিলাকে আৰু বা আপুনি বজাৰখনলৈ সোমাই যাব এই দহ টকা দচ টকা দশ টকা বিশ টকা বিশ টকা মানে এনেকে চিঞৰে বাপ আৰু সিহতি মানে কি ক জান পানী ছটিয়াই ছটিয়াই থৈ দিয়ে
অফানী ছুটিয়াই পানী নচোবা
পানী ছতিিয়াই ছতিয়াত এক একম এনি টাইম পানী ছটিয়াই থাকিব একদম ফ্ৰেছ দেখিবলৈ একেবাৰে মই একদমি কি তাপাকে চুই চাই আনে
তেনেকে আৰু মোৰ ম পইচা স পইচা দি বস্তু এটা অনাৰ পিছত চায় নাত কিহৰ লাজনো
মই একো নাজানাই মই মানে মই মানে চাই যেতিয়া নামাই আও। কয় মোক তুমি বোলে ইমান চাই থাকা এই বিলাক নাই নাই চাব লাগিব বোলো পইচা দিছো দচটো মত। ঘতে ক পৰা বেয়াখান আ আ তেওঁটঙ য দাঙি আনে যোনটো আনি পাওঁতে সি মই বিলাহী আনিলে তিনিটা। চাৰিটা বিলাহী বেয়া পাওঁ দলিয়াই পেলাই থৈ আহোঁ।
অহ হুহ অহ‌ এহু।
নাজানিলে দিগদাৰ আৰু। যে কাৰেণ্ট আহিলে নাই কাৰেণ্ট আহিলে নাই।
আহিল আহিল। এই বেছি সময় আজি এই মাত্ৰ গৈছেহে বাও আজি দিনতো যোৱা নাই। এই কিন্তু হেৰি লগতে আহিল দেখোন। এ যিটো গৰম এ যিটো গৰম পৰিছে নাহিলে হ'ব জানোঁ বাও।
তাকে তাকে নহ'লে দিগদাৰ বাৰু দিয়ক ন। আপোনালোকৰ শুৱক আমিও খোৱা বোৱাত। তাৰ মানে কৰিলোৱে বাৰু তথাপিও বাকী খিনি পাকঘৰ চাফা কৰিবলে আছ।
এয়া লাগে নহয় সময় অলপ।
খোৱা বোৱা কৰি পেলে পাকঘৰ আকৌ মুচি কাচি থলে। পাছদিনাখন সোমাই ভাল লাগে।
ঠিক আছে দিয়া ত সমানে কৈছো দিয়া। উম।